হেল্ল
অ', কি কৰি আছা?
ঘৰতে বহি আছোঁ। তুমি কি কৰি আছা?
এ, মইয়ো বহি আছোঁ।
ঘৰতে?
হয়, ঘৰতে তুমি ক'ত?
মই ঘৰতে। তোমালোকৰ ফালে উৎসৱ- চুৎসৱ হৈ থাকে নেকি?
আমাৰ ফালে উ উৎসৱ হয়। তোমালোকৰ ফালে হয় নে?
অ', হৈ থাকে, এই কেইদিনমানৰ আগত, তিনিদিন, চাৰিদিন মান আগত আহ এই, কেইদিন মান আগত ঈদ গ'ল তাৰপাছত আকৌ বিহু গ'ল। বিভিন্ন উৎসৱ হৈ থাকে।
এনে উৎসৱ কি ভাল পোৱা নে?
হয়', ভাল পাওঁ।
কি উৎসৱ বেছি ভাল পোৱা?
বিহুৱে বেছি ভাল লাগে আমাৰ ফালে বিহু ডাঙৰ ডাঙৰকে পাতে আৰু অসমৰ কাৰণে টো বিহুয়ে মেইন।
হয়', চব, চব কাৰণে এই উৎস মেইন উৎসৱটো হৈছে বিহু বিহু অসমৰ জাতীয় উৎস। বিহুত ডান্স, ডান্স কৰা নে?
বিহুৰ ফালে অ' তোমালোকৰ ফালে বিহুটো পাতে?
পাতে,
অ', ডাঙৰকে পাতে?
হয় পাতে, আমাৰ ফালেও কেইদিন
ডাঙৰকে?
মান আগত তে এক মাহ মান আগত অ', ডাঙৰকে পাতিছিলে বেলেগ বেলেগ জাগাত। পৰা আৰু, বহুত মানুহ আহি চাইছে এতিয়া আৰু তোমাৰ
হয়',
হয় ডাঙৰকে পাতে, ষ্টেজ বনাইছে গাঁওৰ চব মানুহ মিলি উম' পতিছ ছে কাম চাম মানুহে নিজে কৰিছে হয়। তোমালোকৰ ফালে, ডাঙৰকে পাতিছিলে?
হয়', কেইদিনমান আগতে আমাৰ ফালেও পাতিছিলে ৰাতি একদম ৰাতি দুটালৈকে পোৰা ডান্স টান্স হৈছিলে চিংগাৰ আহিছিলে, গান গাইছিলে আকৌ নাচিছিলে, তেনেকুৱা হৈয়ে থাকে।
পিছত তুমি কি উৎস উৎসৱত যোৱা দুটালৈ
হয়', বহি থাকো।
দুটা লৈকে আছিলা?
হয়
হেল্ল'বিহু চিহু আহিলে পিঠা চিঠা বনাই নে? আমাৰ ফালে তোমাৰ অ' বিহু পিছত আকৌ অ' তোমাৰ দিৱালী, পাকুৱা কেইটা উৎসৱ পালন কৰা হয়। উম,
তোমালোকৰ ফালে?
আমাৰ ফালও পাতেতোমাৰ বিহুৰ পাতে দেৱালী, দুৰ্গা পূজা। ঈদ পাতে, বিহু মানে মেইন।
অ' কেইদিনমান আগতো দুই, তিন, চাৰি দিন মানৰ আগতটো ঈদ গৈছে ন?
হয়। আৰু বিহু, বিহু আমাৰ কেইদিনমান আগত ডাঙৰকে পাতিছিলে। একদম ৰাতিলৈকে আৰু বিহু মানে বিহুত তোমাৰ চবেই মিলি জুলি কাম চাম কৰে।
অ' গাঁৱৰ মানুহে ছবেই মিলি-জুলি কাম কৰিলে এইটো বস্তু ভাল লাগে চাই, চাইও ভাল লাগে নিজেও কাম চাম কৰিলে ভাগৰ নালাগে, কষ্ট নালাগে। চবেই মিলি জুলি কৰা হয় সোনকালে হৈ যায় কামটো সেষ। হয়।
হ'য় সকলোৱে মিলি জুলিয়েই কৰে আমাৰ ফালে।
আমাৰ ফালেও মিলি-জুলিয়েই কৰে।
তোমালোকৰ ফালে দেৱালী হ'য় নেকি?
হয় দেৱালী হয়, দেৱালী হ'লে ফটকা চটকা ফুটাই বহুত দামি, দামি ফটকা ফুটাই চবেই মিলি
অ'দেৱলী আমাৰ আ দেৱলী মানে এটা পোহৰ, পোহৰ বলোৱা দিন যে। অ' বাচ্ছা ডাঙৰ হ'ল লাইট-চাইট ফুটাই বম সম জ্বলাই। ফটকা- চটকা ফুটাই থাকে।
হ'য়, লাইট - চাইট জ্বলাই নে ঘৰতোত লাইট - চাইট লগাই।
হয় জ্বলায় থাকে।
আমাৰ ফালেও লগাই, ৰাস্তাৰ ফালেও ৰাস্তাটোতো লাইট। চাইট জ্বলাই পিছত ঘৰটো
উম, আমাৰ বেলেগে আৰু কি ক'ব।
বেলেগ আৰু ফাকুৱা আৰু হলী যে হলীৰ ৰং-চং মানুহৰ গাত সানে ৰং-চং লগাই।
অ' সাৰ পাত কি সাৰ পাতৰ পাত? তে বিহুত শাক -পাচলি খোৱা নেকি?
অ' শাক পাচলি খাওঁ শাক খাব লাগে। তুমি খোৱা নে?
আমাৰ ঘৰত বিভিন্ন ধৰণৰ শাক-পাচলী বনাই এইবোৰ খাওঁ।
অ'খাব লাগে শাক-পাচি। শৰীৰটো ঠিক থাকে স্বাস্থ্য ভালে থাকে আৰু।
অ' স্বাস্থ্য ভালেই থাকে, ঠিক আছে হ'ব।
অ' ঠিক আছে।